হেল্ল'?
হেল্ল'।
অ কি কৰিছা?
অ আছো এনে তুমি?
আছে ভাত পানী খালা?
অ খালো তুমি খালা নাই?
অ খালো খালো, এই আছে বাকী বছ উম ভাল ভাল, তোমাৰ ভালনে?
মোৰো ভাল মোৰো ভাল।
অ বাকী ঘৰতে আছা?
উম ঘৰতে তুমি কি ক'ত?
উম মইও ঘৰতে আছো, এ মানে আজি আজি মানে অনলাইনতে মানে
এ
তাৰমানে মানে বিষয় এটা পালো যে আজিৰ যুগত কেৱল পঢ়া - শুনা কৰিলে নহয় মানে মই নিজে ভাবি আছিলো। তথাপিও মানে ত পঢ়া - শুনা কৰিলে নহয়। বিভিন্ন দক্ষতাই শিকিব লাগে তুমি এই কথাত একমত নে বাৰু?
অ নিশ্চয় হয় কিন্তু মানে আগতে ইয়াত হয়তো এটা ডিগ্ৰী থাকিলে ভাল চাকৰি পোৱা সহজ আছিল। কিন্তু এতিয়া প্ৰতিযোগিতা বহু বাঢ়ি যায় সেয়ে কেৱল মানে ডিগ্ৰী সকলো নহয় আৰু। যে পঢ়া - শুনা কৰিলে যে চব হয় টো কথা নহয়, নিজৰ ইছকিলছটো মিটাৰ কৰিব লাগিব। য'ত তোমাৰ ভাল স্কিল আছে তুমি মানে পঢ়াটো ইমান নহ'লেও হ'ব, পঢ়াটো লাগিব কিন্তু ইমান নহ'লেও হ'ব।
হুম। ঠিক কৈছা বাৰু তুমি দে আৰু আহ ময়ো দেখিছো যে বহুতে ভাল নম্বৰ পায় কিন্তু মানে সাক্ষাৎকাৰত আত্মবিশ্বাসেৰে কাৰানে কথা কব নোৱাৰে তেওঁলোকে।
উম হয় এইটো একদম সঁচা কথা। য যোগাযোগ, দক্ষতা বা কমিউনিকেশ্যন স্কিলৰ বৰ দৰকাৰ বুজিছা। নিজৰ কথা স্পষ্টকৈ কব নাজানিলে বহু সুযোগ হেৰুৱাব পাৰে। হয়তো।
অ। সেইটো হয় কিন্তু দেই নোহোৱা নহয় আৰু তাৰ উপৰিও কম্পিউটাৰৰ জ্ঞানো বৰ প্ৰয়োজনীয় আজিৰ যুগত মানে কম্পিউটাৰ জানাতো বহুতে এটা ডাঙৰ বিষয় হৈ পৰিছে আৰু প্ৰায় সকলো ক্ষেত্ৰতে এতিয়া কম্পিউটাৰে ব্যৱহাৰ হয়।
সেইটোয়ে একদম মানে চোৱা এতিয়া এমেজ, অফিচ, ইমেইল লিখা, প্ৰেজেন্টেশচন বনোৱা, ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰ আহ কৰা তাৰপিছত আদি মানে মৌলিক দক্ষতা সকলোৰে থকাটো উচিত আৰু এতিয়া
অ সেইটো হয় বাৰু আৰু কব গলে আজিকালি সকলোবোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ বা মানে এ আইৰ ব্যৱহাৰ বাঢ়িছে নহয় নে? আৰু সেই বিষয়ে অলপ জ্ঞান থাকিলেও উপকাৰেই হয়।
হয় কিন্তু এইটো হয় বাৰু তুমি ঠিকেই কৈছা কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজা নিজে চিন্তা কৰাৰ ক্ষমতাও কিন্তু গঢ়ি তুলিব লাগে বুলি মই ভাবো
অ সেইটো হয় বাৰু দেই আৰু কব গলে আহ ক'ব গ'লে কিন্তু মানে অ সময় ব্যৱস্থাপনাও এটা ডাঙৰ দক্ষতা হৈ পৰিছে সময়ত,
হয় হয়
ঠিকমতে ব্যৱহাৰ কৰিব নাজানিলে তো পঢ়া শুনা আৰু আন কাম একেলগে চলাবতো কঠিন হয় ন।
উম অ সেইটোৱে ঠিক ভাল কলা তুমিটো মানে যিয়ে সময়ৰ মূল্য বুজে তেওঁ সাধাৰণতে জীৱনত আগবাঢ়িব পাৰে বুলি আৰু ভাবো আৰু।
আজিৰ যুগত বহুতেই গুৰুত্বপূৰ্ণ আছে কিন্তু
অ একদম একদম স্কুল কলেজ বা চাকৰি সকলো ঠাইত মানে আনৰ লগত মিলি কাম কৰিব লাগে
অ এইটো তুমি ঠিক কৈছা আৰু সকলোতে লাহে লাহে গঢ়ি তুলিব লাগে যাতে
উম উম হয় হয় এইটোৱেই কাৰণ আজিকালি লিডাৰশ্বিপ স্কিলত এ নেতৃত্ব মানে কেৱল আদেশ দিয়া নহয়। আনক উৎসাহ দিয়া। সমস্যা সমাধান আৰু দায় দায়িত্ব লব পৰাটো হব লাগিব।
থাকিলেতো বহুত সুবিধা হয় আজি যুগত ধৰা
অ হয়
নিজৰে প্লাছ পইণ্ট
উম উম উম অ সেইটোয়ে ইংৰাজী ভাষা জানিলো বহুত সুবিধা হয়, কাৰণ চোৱা এতিয়া যদিও মাতৃভাষাৰ গুৰুত্ব দিয়া আহ গুৰুত্ব সদায় থাকিব আমাৰ তথাপিও ইংৰাজী জানিলে বিশ্বজুৰি বহু সুযোগ লাভ কৰিব পাৰি আৰু।
উম কিন্তু আজিৰ যুগতটো বহুতে মানে বহুত ক্ষেত্ৰত স্কিলৰে প্ৰয়োজন হয় ন? ত' মানে বহুতে কয় যে অ স্কিল শিকিবলৈ বহুত টকা লাগে বুলি।
অ সেইটো হয় স্কীল শিকিবলে বহুত টকা লাগে সেইটো সম্পূৰ্ণ সঁচা, সচাও নহয় কিন্তু সঁচা হয়ো। কাৰণ এতিয়া ইউটিউব, অনলাইন কৰ্চ আৰু বিভিন্ন বিনামূলীয়া প্লেটফৰ্মত বহু দক্ষতা শিকিব পাৰিতো, সেইটোৱেই। আৰু কিছুমান ইণ্ডিভিজুৱেল কেও কৰিব পাৰি ইণ্ডিভিজুৱেল খিনিত অলপমান লাগে পইচাৰ।
উম সেইটো ঠিক কৈছা আৰু কিবা শিকাৰ আগ্ৰহ আৰু নিয়মিত অনুশীলন থাকিলেই হয়।
উম তুমি কোনটো দক্ষতা শিকিবলৈ আগ্ৰহী?
অ মই পাব্লিক স্পিকিং তাৰপা অ অ। বা মই পাব্লিক অ বা বা মই ক'ব গলে অ মই পাব্লিক স্পিকিং বা ভিডিঅ এডিটিং বা কম্পিউটাৰ স্কিল এইবিলাক মানে উন্নত কৰিব বিচাৰো যাতে মানে ভৱিষ্যতে এইবোৰ বহুত কামত আহিব। আৰু এতিয়া এইবোৰৰে যুগ হৈ আহিছে লাহে লাহে কব গ'লে।
উম।
হয় মইতো ভাল কথা বাৰু কিয় মই বাৰু এনেকে মই গ্ৰাফিক ডিজাইন আৰু ডিজিটেল মাৰ্কেটিং শিকিবলৈ মানে শিকিম বুলি ভাবিছোঁ, কিন্তু ফ্ৰী লেসিংটো ইয়াৰ বহুত মানে চাহিদা আছে আৰু
অ সেইটো হয় আৰু আজিকালি বহুত উপছিল চৰিত্ৰ ঘৰত উপাৰ্জন কৰে। আৰু বোমটো মানে বহুত সহায় কৰিছে আজিৰ
উম অ সেইটো হয় কিন্তু, কেৱল চাকৰি বাবে নহয় আৰু ন নিজৰ বেৱ আহ ব্যৱসায় আৰম্ভ কৰিবলৈ দক্ষতা বৰ প্ৰয়োজনীয় ন, স্কিলচটো আমাক লাগিবই।
সেইটোৱেই, কিন্তু মানে দুইটা একেলগে কেনেকৈ চলাব পাৰি বাৰু তোমাৰ মতে।
অ দুইটা একেলগে মানে চোৱা দৈনিক অলপ সময় উলিয়াই মানে উলিয়াব লাগিব। হা দৈনিক সম যেতিয়া অলপ সময় উলিয়াই আহ উলিয়াই হয়। যেনে এক ঘন্টা বা আধা ঘন্টা নতুন কিবা এটা শিকিব পাৰি আৰু
অ সেইটোতো ঠিকেই কৈছা আৰু অ মোবাইলতো অযথা মানে মোবাইলত আজিকালি বহু এনে অযথা সময় নষ্ট কৰে ত' সেই নকৰি সেই সময়ত যদি স্কিল শিকাতে শিকাতে ব্যৱহাৰ কৰে। কৰে মানে বহুতেই লাভ হয় বুলি মই ভাব
অ এইটো একদম এইটো সচা মানে আজি এতিয়া দিনত চবা ল'ৰা ছোৱালী বিলাক খালি গেম, কিবা ৰিলচ কৰল ফেচবুক কিবা এ ইনষ্টা স্নেপচাট যিমান যি অকল মোবাইলত সময় নষ্ট কৰি থকা তাত থাকি যদি স্কিল শিক্ষাৰ ব্যৱহাৰ, কৰিলে হয় বহুত লাভ আৰু হয় আৰু সামাজিক মাধ্যমত, ঘন্টাৰ পিছত ঘন্টা কটোৱাৰ সলনি নতুন কিবা এটা শিকিলে ভৱিষ্যতৰ বাবে উপকাৰী হ'ব পাৰে। আজিৰ যুগত আজিৰ প্ৰজন্মৰখিনি।
অ আৰু ক'ব গ'লে তো স্কিল শিকিলে আত্মবিশ্বাসো বাঢ়ে নহয় নে।
অ সেইটো হয় নতুন কাম কৰিব পৰা। অনুভৱে মানুহক মানে। অধিক সাহসী আৰু মানে আত্মনিৰ্ভৰশীল কৰি তোলে আৰু
উম আৰু কব গলে মানে অ এইটো কি ক'ম বুলি ভাবিছিলো দক্ষতা মানে, দক্ষতা আৰু শিক্ষা দুয়টা মানে একে মুদ্ৰাৰ দুটা ফাল বুলি কব পাৰি আৰু
অ এইটো হয় একদম উম মানে, এই তো তুমি ঠিকেই কৈছা। শিক্ষা আমাক জ্ঞান দিয়ে। আৰু দক্ষতাই সেই জ্ঞান বাস্তৱ জীৱনত প্ৰয়োগ কৰিবলৈ শিকায়। স্কিল আমাক অ হয় পঢ়া শুনাইটো আমাক জ্ঞান খিনিয়ে দিলে ন। বেলেগতোৱে একো নিদিয়ে কিন্তু স্কিলে কিন্তু, সেই জ্ঞান বাস্তৱ জীৱনত আমাৰ বাস্তৱ জীৱনত, মানে প্ৰয়োগ কৰিবলৈ শিকায় আৰু কেনেকে এ বস্তুটো ইউটিলাইজ কৰিব পাৰি আৰু, সেই স্কিলটো লৈ পেলাই আমি
অ, ঠিক কৰিছা কিন্তু দে। তো ক'ব গ'লে, সেয়ে কেৱল মানে পৰীক্ষাত নম্বৰ পোৱাটোৱে গুৰুত্ব নিদি মানে নিজৰ বক্ত ক্তিত্ব আৰু দক্ষতা উন্নত কৰিব লাগে। কাৰণ আজিৰ যুগত এইবোৰ প্ৰতিযোগিতা বহুত বাঢ়ি গৈছে বেলেগ-বেলেগ সকলোবোৰ বহুত মানে মাল্টি টেলেণ্টেড বুলি ক'ব পাৰো, আৰু এতিয়াৰ যুগতো বহুতে বেছি ইচকিলৰ প্ৰয়োজন হৈ গৈছে ন ত' মানে
উম,
পঢ়াটো কৰক পঢ়াৰ উম, পঢ়াটো কৰক ত পঢ়াটো লগতো সেইবোৰতো গুৰুত্ব দিব লাগে। যহতে
অ, ম নিশ্চয় মানে। আজিৰ যুগত সফল হবলৈ ডিগ্ৰীৰ লগতো দক্ষতা স্কিলটো লাগিবই তোমাক। পৰিশ্ৰম আৰু শিক্ষাৰ মানসিকতা অতি জৰুৰী হৈ পৰিছে, এতিয়া আজি আজিৰ যুগত দেই কাৰণ অ, দি এইটো নহলে, তুমি হয়টো কিবা চাৰ্টিফিকেট এখন ডিগ্ৰী চাৰ্টিফিকেট খন হলে তুমি সহজতে কিবা এটা ক পাৰিব পাৰা, মানে পাব পাৰা উম কিন্তু কিলটো যদি স্কিলকৰা লগতে প্লাছ পইণ্ট এটা হৈ যায় আৰু স্কিলৰ লগত তোমাৰ।
সেইকাৰণে এইটো তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু পৰাই মানে তু তা শিকিবলৈ ময়ো মানে সময় উলিয়া বুলি ভাবছো, তুমিও এনেকুৱা কৰিব পাৰা আৰু।
অ, ঠিকেই কৈছা উম, ঠিক আছে হ'ব বাৰু কৰিম।
কি অ, ঠিক আছে
অ, দিয়া।